হেল্ল'।
শুনিছা।
শুনিছো শুনিছো,
কোৱা এই তোমাৰ আছে এনেই,
অ খবৰ ভাল নহয়?
ভালেই দিয়া। তোমাৰ?
আছো দিয়া আৰু, ইমানো ভাল নহয় গা চা ইমান ভাল নহয়।
এ ৰবা তুমি সেইটো কথা কৈছাহে, যোৱাকালি মোৰে, দাদা এজন কি হ'ল ভালে থাকিল দিনত ধুনীয়াকে কাম বন কৰি ফুৰিছে। এতিয়া মানে খেতি পথাৰৰ কাম হৈছে হয়নে আজি মানে ত কাইলৈ মানে হেৰি কঠীয়া পাৰিম বুলি, কঠীয়া ধান মানে ভিজাইও থৈ থৈছে। তাৰ পিছত কি হল, ৰাতি শুলে শোৱা পাছত কি হল, ৰাতিপুৱা সময়ত সাৰ পাই উঠিছে যে ভৰিখন বিষ, ভৰিকিটা মানে লৰাব নোৱাৰে। এতিয়া তেল চেল ঝাৰি লৈ আহিছে, জাৰি লৈ মানে এতিয়া লগাইছে। কি যে নহয়, বেমাৰ বিলাক একদম ধৰিবই নোৱাৰি।
ধৰিবই নোৱাৰি হয়-হয় আৰু আজিকালি ভাইৰেল ফিভাৰতটো আহিছে নহয়। অলপ সাৱধানে থাকিবা বুইছা। হয় সেইফালে হৈছে নে? হয় হয় জ্বৰ জ্বৰ আহিছে যে মানুহৰ গা বিষ কিবা কিবি এইবোৰ বহুত হৈছে মানে।
হয়।
সেয়া আৰু অলপ ধৰা এনেকুৱা গৰম বস্তু বোৰ খাবলে লাগে আৰু। ইমান ঠাণ্ডা চাণ্ডা বোৰ খাব নালাগে আৰু এতিয়া গৰম বিশেষকে বেছি ন। সেইকাৰণে আৰু এয়া তোমালোকৰ সেইফালে হৈছে নে জ্বৰ চ বিলাক মানে মানুহৰ অ'।
এতিয়া সেইটো এইটো ভাইৰেল ফিভাৰ আহিছে বোলে এইটো।
উ উম হয় দিয়া, এতিয়া চোৱা কেনেকুৱা গৰম পৰিছে হয়নে? গৰমৰ পৰা ৰক্ষা পাব কাৰণে মানুহেটো খাবয়ে। কিবা কিবি ঠাণ্ডা জাতীয় বস্তু খাবই সে খুৱাওতে মানে এইবিলাক হৈছে আৰু চোৱা এই এইবিলাক বস্তুত কিমান কি বস্তু মিলাই থৈছে। হয় নে এতিয়া আমি বহুতো কেমিকেল থাকে এতি অহ দেখা নাপাওঁ যেতিয়া, এতিয়া আমি ভাবোঁ যে খালে গাত টো ভাল লাগিব, বা মনটো ভাল লাগি যাব, কিন্তু পিছতহে জানোঁ সেইটোৱে যে কিমান
ক্ষতি কৰে। হয়, হয় হয় হয়, সেইটোৱে আৰু মানুহৰ সেইয়া আজিকালি মানে বেমাৰ হওঁ বুলি কবলে মানে সময় নালাগা হৈছে। বুইছা, লগতে মানে হোৱাই হৈছে আৰু, আৰু এইটো বেমাৰ এনে এনেকুৱা হৈছে যে, জ্বৰটো মানে তৎক্ষণাতে ভাল নহয়, মানে তোমাৰ ধৰা সপ্তাহ দহ দিন পোন্ধৰ দিন তেনেকুৱাকে লগা হৈছে, মানে ধৰা মেডিচিন খালে কৈলেও হয়, তেনেকে মানে ভা ভাল নহয়েই, বহুত সময়লৈকে থাকে। কে আৰু যদি কোনোবা ওচৰত থাকে কৰে তেওঁৰো হৈ যায় কাৰণ ভাইৰাছ
ভাইৰাছ, হয়, ভাইৰাছ আকৌ তোমাৰ মানে এতিয়া বিয়পি যায়ে দিয়াচো
বিয়পি যাবয়ে, হয় হয়। সেইটোৱে আৰু। সেইকাৰণে অকন নিজে হেৰি চেফচাইট হৈ থাকিব লাগে আৰু এইটো বস্তু ৰ পা, হয় নে নহয়? হয়, মানুহ অলপ হলে কৰিলে অলপ চাফ চি কুণতাকে অকমান হেৰি কৰি
উম।
এহ কাহ-চাহ বোৰো হয় বহুত। কাহটোতো তৎক্ষণাতে ভালেই নহয়।
নাই নাই নহয়। আৰু যিটো কাহ হয় মানে এইটো কাহ আহিলে মানে তোমাৰ একদম বুকু-চুকু চব বিষ
বিষ উঠি যায়, হয় নে? হয় হয়। এইবিলাক লক্ষণ বিলাক অলপ মন কৰিছা নে অলপ এই কভিড নাইনটিনৰ যেনেকুৱা হৈছিলে লক্ষণ বিলাক সেই তেনেকুৱা নিচিনায়ে অলপ হবলে ধৰিছে, হয়নে? হয়, মই মানে সেইটোকে মানে ভাবি আছো যে কভিড নাইটিনৰ যি যিবিলাক মানে লক্ষণ আছিলে সেই তেনেকুৱা বোৰে এতিয়া আকৌ হ বলে লৈছেচোন মানুহবোৰৰ। হয়, গা বিষ ধৰা কাহ হয়নে জ্বৰ আৰু তৎক্ষণাতে ভাল নোহোৱা। মেডিচিন খালেও মানে তৎক্ষণাতে ভাল নহয়, হয়। হয়, সেইকাৰণে অলপ ন! হয় দিয়া এইবিলাক ভাবিলেইচোন ভয় লগা হৈছে।
হয় দিয়া।
গৈ আছে, হয় দিয়া।
আজিকালি বেমাৰ ধৰিবই নোৱাৰি, বুইছা? তৎক্ষণাতে হ'ব তৎক্ষণাতে এতিয়া ভাল কৰিব নোৱাৰি। আৰু তুমি যিমান মেডিচিন খা মেডিচিন খাবা সিমান তোমাক মানে ভিতৰৰ পৰা এফেক্ট কৰিব বুজিছানে, এতিয়া মেডিচিন মানে তুমি বেছি
অ হয়, হয় এতিয়া আমি ধৰাচোন এতিয়া বেমাৰটো ভাল হোৱা নাই বুলি আমি খাইয়ে থাকিম হয় নে কিন্তু ভিতৰত কি ক্ষতি কৰিছে সেইটোতো আমি গম নাপাওঁ। পাও আমি কিন্তু খাব লাগে খাই আছো ঔষধ মেডিচিন হয় কিন্তু ই কিন্তু ভিতৰতটো ক্ষতি কৰি আছে সেইবোৰে হয়নে? উম সেই টোয়ে আৰু। হয় দিয়া মানুহবোৰৰ কি হৈছে আৰু বেমাৰ চেমাৰ বিলাক বেছিকে নহয় নে?
হয়।
সেয়ে আৰু এইবিলাক জানানে এ মেডিচিনতকেও মানে বা অলপ ঘৰুৱা কিছুমান হেৰি থাকে। থাকে ন ঔষধ বিলাক সেইবিলাক কৰিব লাগে জানানে এতিয়া যেনেকে ধৰা হয় কেঁচা গাখীৰ এ মানে গাখীৰত কেঁচা হালধি দি পেলাই জালুক চালুক দি পেলাই যে হয় তেনেকে উতলাই পেলাই খাবাচোন তেতিয়া চাবা এনে আমি সুস্থ মানুহেও খাব লাগে। কিন্তু মানে ধৰা হয় এই যদি গা চা বিলাক জ্বৰ হৈ থাকে কাহ হৈ থাকে তেনেকুৱা অকমান খাই দিবা এনেকুৱা লাগ গাটো একদম বহুত সময় ফ্ৰেচ ফ্ৰেছ লাগি থাকিব ভাল লাগি যায় মানে বিষ শিষ বিলাক নাইকিয়া হৈ যোৱা নচনা একে যায় মানে ভাল লাগে গা বিলাক আৰু খাব পাৰিলে সেয়া মানে তৎক্ষণাতে আমি মেডিচিনটো
স সেইটয়ে এতিয়া আমি মানে কি ফাৰ্মাচী বস্তু বিলাক মেডিচিন এইবিলাক মানে মানে যিমান পাৰ এৰাই চলাাতটো মানে আমাৰ কাৰানে বহুত ভাল আৰু বুজিছানে এতিয়া ঘৰুৱা কিছুমান ঔষধ মানে খোৱাতটো সেইটো বহুত ভাল। সেইটো খালে তোমাৰ মানে দেহটো কোনো ক্ষতি নকৰে
নকৰে হয় সুস্থ হৈ থাকিম হয় আৰু এতিয়া কাহ চাহ হলে হয় নে কাঁহৰ দৰবটো খাওঁ পুতুকে কাঁহৰ দৰব ত চিৰাপ টো খালিও কিন্তু ভাল নহয় কাহটো খোৱা সময়কণলৈকেহে থাকে ধৰা পাঁচ মিনিট দহ মিনিটলৈকে থাকিব, আকৌ পিছত সেই সুৰ সুৰনি ধৰি পেলাই কাঁহ আহিবই সেইকাৰণে কি কৰিব লাগে জানানে সদায় মানে ধৰা এই মৌ ৰস তাৰ পিছত আকৌ হয় তুলসী পাত দি লৈ পেলাই যে খাই যে হয় অকমান ৰস উুলিয়াই লৈ পেলাই গৰম কৰি পেলাই সিহ তেনেকে মানে খাব পাব লাগে তেতিয়া মানে কি হয় সৰু ল'ৰা ছোৱালীকো সেইটো খোৱাব পাৰি সেই বস্তুটো যে হয় সৰু ল'ৰা ছোৱালীও কাহ হৈ থাকিলে খুৱাব পাৰি এতিয়া ডাঙৰ মানুহও খাব লাগে জালুক চালুক দি পেলাই তেনেকে সেইটো কিন্তু বহুত ভাল আৰু মানে তেনেকে খাব পাৰিলে সদায় কাঁহ হৈ দে থাকিলে কিন্তু ভাল হৈ যাব কিন্তু তোমাৰ যদি মেডিচিন খাই থাককা এই দহ মিনিটৰ পিছত পাঁচ মিনিটৰ পিছত আকৌ মানে হয় হয়নে সেইটো আৰু হয় সেইকাৰণে মানে ঘৰুৱা কিছুমান ৰেমেডি কৰিব লাগে আৰু হয়নে সেইটোৱে হয় হয় সেইয়াই, বাকী কি কৰিছা? আছাআৰু এনে।
এনেই আছো দিয়া
দ ম হল হল হল খোৱা বোৱা তোমাৰ খোৱা বোৱা অ তাকে দিয়য়া মানুহে খাই কৰি লয় ন ভালকে পুষ্টিকৰ খাদ্য খাই ধুনীয়াকে থাকিব লাগে গৰম চৰম বস্তু
আৰু তোমাৰ যিমান পাৰে তেল জাতীয় বস্তুতটো মানে সেইটো এৰাই চলিব লাগে সেইটো তেলজাতীয় বস্তু মানে বেছি খালে মানুহৰ বহুত বহুত ক্ষতি কৰে এতিয়া চোৱা টো মাৰ কিছুমান বেমাৰ দেখিবা কাৰোবাৰ কিডনী প্ৰব্লেম নহলে কাৰোবাৰ লিভাৰ নহ'লে কাৰোবাৰ বহুত মানে এইবিলাক প্ৰব্লেম থ হয় যায়গৈ গেছ জাতীয় হয় উম
বহুত কিবা কিবি এইবিলাকৰ ওপৰত মানে প্ৰভাৱ পৰে আৰু এইবিলাক হেৰি হলে আৰু এতিয়া চাবাচোন বইলতটো যিমান খাব পাৰি সিমানেই মানে শৰীৰতটো চাবাচোন বহুত সুস্থ লাগে এতিয়া চাবাচোন এই যোন যেতিয়া মানে মানুহ ঢুকাই তেতিয়া মানে আমি যোনটো বইল টো যে খাওঁ সেইকেইদিন চাবাচোন গা বিলাক কিমান এটা মানে তোমাৰ দিন টো লঘোুনে থকা হয় যদিও সেই বইল ভাতকেইটা খোৱা পিছত বইল বস্তু ত চব্জি তব্জি খোৱা পিছত চাবাচোন গা বোৰ কিমান এ টা মানে সতেজ হৈ থাকে হয়নে দুৰ্বল অনুভৱতটো নহয় কাৰণ অ সেইটোৱে আৰু গেছ চেছ এইবিলাক জাতীয় বস্তুবোৰ নহয়ে মানে সেইকেইদিন হয় বহুত মানে ভাল বইল টো খাব পাৰিব লাগে হয়নে আৰু এতিয়া এইটো চুপ টোপ যে লোকেল চিকেনৰ এই লোকেল চিকেনৰ চুপ টোপ বিলাকো খাব লাগে জালুক চালুক দি পেলাই ধৰা তেতিয়া জ্বৰ চৰ হৈ থাকিলে বা কাহ, চাহ হৈ থাকিলে গা বোৰ ভাল লাগে বিষ চিষ বিলাক কাটে হয়নে হ আমি ব্ৰয়লাৰ টোযে খাও খাওঁ ব্ৰইলাৰটো ইমান খাব নালাগে
অ', সেই ব্ৰইলাৰটো খাব নালাগে বুজিছ নে এতিয়া তুমি চোৱা যিটো মানে এ যিটো মানে আমাৰ লোকেল মুৰ্গীটোৱে হয় নে ডাঙৰ হওঁতে মানে ডি হওঁতে কিমান সময় লাগে হয় নে? এতিয়া ব্ৰইলাৰটো চোৱাচোন অতি বেছি পঁচিছ দিন
ভিতৰতে, হয়।
সেই এটা ৰাতিৰ ভিতৰতে হয় অ ডাঙৰ হৈ যায় তোমাৰ
ডাঙৰ হৈ যায় বহুত মেডিচিন দিয়ে ফুফুলা হৈ থাক মানে বস্তুতটো হয় একদমোফুলা হৈ থাকে বস্তুতো সেয়াই আৰু মানুহ ক্ষতি কৰে ন ইমান মেডিচিন দি পেলাই সেইবিলাক বস্তু বাই সেইবিলাক মানে মানুহে অলপ এৰি চল ল হয় চিকেনটো ব লাগে কিন্তু মানে ইমান এইবিলাক বস্তু মাংস জাতীয় বস্তুতটো ইমান খাব নালাগে। কাৰণ আমাৰ শৰীৰে সিমান খিনি বস্তুতটো নকৰে হয়নে কাম এটা এটুকুৰ মাংস আকৌ বুলে হজম কৰিবলৈ মানে শৰীৰত চৌবিছ দিন সময় লাগে তাপিছত তাতে হনে কিমান সময় লাগে এক এটুকুৰ মাংস হজম কৰিবলৈ সেইাই আৰু অলপ পানীয় জাতীয় বস্তু বোৰে খাব লাগে য়নে অলপ যাতে শৰীৰটো সুস্থ থাকে হয়নে? হয়। শৰীৰৰ কাম বোৰ যাতে ভালকে কৰে সেইয়াই আৰু অলপ মানে মানুহ সেই আৰু এতিয়া গা- চা বিলাক ধৰা বেয়া চে লাগি গয় থাকিলে সে তেনেকে চুপটোপ অকন বনাই কৰিও
হয়, দিয়া হয়।
বিষ, চিষ বিলাক কাটিব সেইয় আৰু মই কৰাতটো কৰি চাবাচোন ভাল লাগিব চাবা খাই
হয় কৰিব লাগিব দিয়া
হয়, হয়।
এনেও কৰিব লাগে এইবিলাক এইবিলাক পদ্ধতি যদি এই পদ্ধতিত যদি তুমি যদি খোৱা বোৱা কৰা তেনেহ'লে তুমি নিজেও ভালে তমাৰ দৈনন্দিন কৰা কাম কাজ বিলাক ত ধুনীয়াকে কৰিব পাৰিবা এতিয়া মন বেয়া থাকিলে বা গা বেয়া থাকিলে তুমিতো একো কৰিব
নোৱাৰা, নোৱাৰা হয় হয়। আৰু চাবাচোন জ্বৰ চ্বৰ উঠি থাকিলে মানে মনতটো অশান্তি লাগি থাকে। মানে কোনোবাই কিবা এটা কথা ক'লে ধৰা খিং খিঙিয়া আনো চনা এটা হৈ যায় ন মানে কিবা এটা কথা কলে খংতটো উঠি যায় হয় মানে শৰীৰতটো সুস্থ হৈ নাথাকে ন
হয়, দিয়া
মাথাত মানে ধৰা কথা এ কলে মানে খং উ উঠি যোৱা যায় হয় হয়, সেইটোোৱে আৰু মানহে অকণ এ বেমাৰ চেমাৰ বিলাক আজিকালি হয় দিয়া ন। অলপ ভালকে থাকিবা এইবিলাকৰ খৰচ মানে চলিবা ভালকে। বুজিছা এইবিলাক ভাইৰাছ বস্তু যেতিয়া অকন চাফ চিকুণতা হয় এইবিলাক বা অকন হেৰি কৰি থাকিবা আৰু সেইয়াই আৰু ভাল লাগিল দিয়া কথা পাতি ন আকৌ কেতিয়াবা ফোন কৰিম তোমালৈ আকৌ কথা পাতিম হয়, হয় হয়, কৰিম দিয়া, দিয়া, দিয়া ভালে থাকা দেই অ', ঠিকে ছে অ